বন্ধু অ, অ কি কৰি আছা?
মই আছো ৰ'বা এনেই বহি আছো, অলপ খেল চাই আছিলো।
অ সুন্দৰ সুন্দৰ বাকী এ মই বাৰাণ্ডাতে বহি আছো ৰ'বা।
অ এই গৰম আৰু
অ কি কৰিবা আৰু গৰমত। গোটেই ঘৰ মানে টাব আৰু।
গতিকে ভিতৰত আকৌ বেছি গৰম লাগে।
উম সিজাই দিয়ে, সিজাই দিয়ে বুজিছানে।
ভিতৰত সোমালে একদম ঘাম জোল বৈ আহে।
এ তাকে কি কৰিবা আৰু বাকী ভাত-পানী খালানে নাই?
ভাত-পনী এইমাত্ৰ খোৱা হৈছে বাৰু।
অ অ ঠিকে আছে, আমি দহটামান বজাতে খালো দিয়া।
অ ঠিকে আছে বাহা,
অ অ বাকী কিহেদি খালা?
আজি তোমাৰ ব্ৰইলাৰ আনিলো। এই গৰমতে গৰম খাই দিছো ৰ'বা। অ এই গৰম। এইফালে বোলে গৰম এইফালে বোলে আকৌ ঠাণ্ডা।
উপায় নাই আৰু খাব লাগিবই আৰু মানুহে নাখায় কি কৰিব। উম উম।
এনেই গৰমতে গৰম খাই দিছো আৰু। কিমানো দালি ভাত খাম আৰু। অলপ, অ অলপ প্ৰটিনো লাগে নহয় শৰীৰত। সেইকাৰণে গৰম খাই দিলো আৰু অলপ।
অ অ এই ময়ো আজি ৰ'বা, মন গ'ল গাহৰিকে অলপ লৈ আহিলোঁ আধা কেজিমান।
হয় নেকি?
অ গৰমত খাই দিছো আৰু।
গাহৰি কিন্তু মোৰ আকৌ ফেভৰেট আকৌ।
নাই নাই গম পাওঁ তোমাক। কিয় এবাৰ তোমাক খোৱা নাছিলো।
অ মনত আছে অ অ ঠিকেই সি মজা বনাইছে। সেনেকুৱা আকৌ এবাৰ খাবহে লাগিব বুজিছা।
অ আৰু এবাৰ যে খাইছিলো মেগীৰ লগত।
অ।
তুমি, মই আৰু লগৰ এটা।
অ আকৌ আৰু এদিন খাইছো নেকি, মেগী মেগী নাছিলে চাওমিন আছিলে হবলা।
অ অ।
চাউমিন অ দে দি
উম, উম, অ', অ', ঠিকেই আছে। খাব লাগে, বাকী ৰ'বা কথা এটা আছিলে মানে।
কোৱা চোন?
এই এইয়া কি বুলি কয় মানে আজি ঘৰৰ দেউতাই সুধিছিলে যে এয়া বিমল হতৰ কি বুলি কয় বিমলৰ পুতেক হতৰ, মানে তোমাৰ কথা কৈছে আৰু। সিহঁতৰ খেতি মানে আগতে কৰে হয় বড়ো ধান। আৰু এনেকে শাক চবজি, এইবাৰ তোমালোকৰ বোলে কি পোকে ধৰিলে নেকি তোমালোকে নকৰা হ'লা তাকে সুধিছে এইবাৰ কৰিছে নে নাই?
অ', এইবাৰ হে তোমালোকে শাক-পাচলি আমাৰ পৰা ল'ব নোৱাৰিবা এতিয়া মানে চব পোকে ধৰিছে, গ'ম পাইছা নে?
অ', কিয় বা?
এ কিয় বুলি ক'লে এতিয়া ধৰা ৰ'দও ৰ'দেও খাই দিছে মানে।
অ', অ'।
মানে ৰ'দৰ কোপটো বহুত বেছি মানে, ৰ'দ ৰ'দত মানে গোটেই গছ মুহাৰি দিয়ে একদম।
উম, উম, উম, উম, কিবা বেমাৰেও পাইছে চাগে!
বেমাৰো পাইছে মানে পোকে পোক আছে কিন্তু।
অ', অ', বাকী কিবা মেডিচিন-চেডিচিন মাৰিছা নে নাই?
মেডিচিন পোক মৰা মেডিচিন দিছো।
অ', অ', অ'।
হ'লেও মানে তেনেকে ভয়ো লাগে নহয় আকৌ গোটেইখিনি মৰি যায় বুলি, মানে পৰিমানটো ক'মাই দিছো।
অ', অ', অ', অ', বাৰু সুধি ল'বা বাৰু সাৰ মাৰা হেৰিক।
অ', পৰিমাণটো ক'মাই দিছোঁ অ', সি যেনেকৈ কৈছে তেনেকৈ দিছোঁ আৰু।
তাকেই এবাৰ মানে কি ক'ম মানে, দেউতাক সুধি আছে যে ইহঁতক বস্তু আগতেতো আনি থাকো হয়নে, এইবাৰ এতিয়া বজাৰত কি উলিয়াম কোৱা চোন আৰু বস্তুৰ দাম যি হৈছে জুই চাই দাম সেইকাৰণে মানে কৈছে ইহঁতক এতিয়া তোমালোকে ধৰি লোৱা বস্তু কেজিত চব দহ টকা দহ টকাতে দিয়া হয়। আমি এতিয়া সৰহকে আনি কেনে থৈ দিওঁ অ', এতিয়া সেই বেয়া কথা হ'ল নহয় এতিয়া, মই গ'ম নাপাওঁ নহয় কথাটো।
অ', এতিয়া সেইদিনাখন-সেইদিনাখন খুৰাই মোক ফোন কৰি সুধিছিল, যে শাক-পাচলি কি আছে। মই বোলো খুৰা এইবাৰ শাক-পাচলি তেনেকে হোৱা নাই।
অ', অ', অ'।
এইয়া মানে ঘৰত কেতিয়াবা মানে দুই এটা মানে পটল তাৰপাছত ভাত কেৰেলা এনেকে ওলাই।
অ', অ', অ', আৰু সেইকেইটা ঘৰত আৰু।
অ', এইকেইটা ঘৰত আৰু ঘৰত ঘৰতে লাগে, বেছিও বেচিব পৰা হোৱা নাই নাই।
অ', অ', বাকী কি বুলি কয় হেৰি আছেনে ক'ল আছেনে মালভোগ ক'ল?
অ', ক'লটো ওলাব।
অ', অ', মানে দুআশীমান লাগিছিলে, তাৰ
অ', কাল অ', কাইলৈ কাইলৈ নে কেতিয়া তোমালোকৰ সকামো আছে বোলে।
অ', অ', সেয়াই দুআশী বা তিনিআশী লাগিবই।
অ' সেইকাৰণে মই থৈছোঁ বাৰু আছে আছে।
অ' অ' ডাঙৰ ন?
অ' এই তুমি কল দেখিলে পচন্দ কৰিবাই, এই কথাই নাই।
অ' অ' বাকী কি পকিছেনে নে কেঁচা হৈ আছে?
না পকিছে পকিছে মানে তোমাৰ প প পৰহি সকামলৈ তোমাৰ হৈ যাব আহ। কাইলৈ দিনটো থাকিবতো। কাইলৈ দিনটো ৰাখি দিলেই হৈ যাব।
অ' অ' বাকী সকামত আহিবা আকৌ নাহাকৈ নাথাকিবা।
বাৰু খুৰাই কৈছে।
অ' অ' এই আহিব লাগিব। বাকী মই আনিব যাম দিয়া।
অ' তুমি কাললৈ কাইলৈ ৰাতিপুৱা টাইমত আহিবা। ৰাতিপুৱা দহটা বা এঘাৰটা মান বজাত আহিলে।
অ' অ'
মই তোক মই ধুনীয়াকৈ একদম বান্ধি কৰি থৈ দিম। তুমি লৈ গ'লে হ'ল
নহ'লে এটা কাম কৰিম। তোমালোকৰ ঘৰত যাম আৰু মানে এই মাছ অলপ কিনিব লাগে বুজিছানে। মানে খোৱাব লাগিব যে ৰাইজক অ'
অ' অ' ভোজোঁ আছে ন।
অ' অ' ভোজ মানে ইমান মানে মানুহ মাতা নাই মানে ভকঁত কেইজন এনেকে মেইন মেইন।
উম, উম।
মানে লোকেল মাছ খোৱাৰ লাগে। এতিয়া লোকেল মাছ পোৱা নাই। তুমি জানা নেকি ক'ত পায় মানে এনেকে তেনে
লোকেল মাছ আমাৰ এই এই চাৰিআলিতে পোৱা যায়।
অ' অ' বাৰু
হাত হাত এইয়া আমাৰ হাতীগাঁও চাৰিআলিটো যে
অ' অ'
হাতীগাঁও চাৰিআলিতে পোৱা যায়।
অ' ভাল ন?
ভাল একদম তুমি উম, এই বিলৰ কিছুমান কি বিলৰ মাছ থাকে।
অ' অ'
আৰু শ'ল
অ' অ' মোক মানে এই শল, শলেই লাগিছিলে চাৰি কেজি বা পাঁচ কেজিৰ ভিতৰত লাগে আৰু চাৰে চাৰি কেজি মান হৈ যাব।
অ' পাবা এনেকে ওলাই থাকে। মই আনোৱে নহয়।
অ' অ'
নহ'লে এটা কাম কৰিবা। মই তোমাৰ মাছৰ বেপাৰী মানুহজনৰ ফোন নম্বৰটো দি দিম। তুমি ফোন কৰি বুকিংটো কৰি থৈ দিলে, সি বেলেগক নিদিয়ে আৰু
অ' মানে তাক আগতে কৈ থ'লে মানে কি বুলি কয়। আৰু চ'ব সময়তে শল মাছে নাপাম ন বেলেগতহে মোকতো ডাঙৰ মাছহে লাগে সৰুটো নালাগে।
অ' তেতিয়া কৈ থৈ দিলে মানে তুমি পাই যাবা আৰু নি নিশ্চিন্ত মনে গৈ লৈ আহিব পাৰিবা।
অ' অ' অ' বাৰু তুমি মোক মই কালি যাম বাৰু কথাটো পাতিম।
অ,
আৰু মানে সেই শাক পাচলি অলপ লাগিছিল মানে চব্জি তবজি মানে ভোজ হ'ব যে হয়।
অ শাক পাচলি মই এতিয়া তোমলোকক সকাম বুলি এতিয়া জিকা নহ'লে ভুলহে দিব পাৰিম আৰু।
অঁ চব্জিয়ে হ'ব মানে এখন,
অ চাৰি সেই সেই দুটা বস্তুহে আছে মানে।
অঁ আৰু মানে ভাবিছোঁ মানে যোনটো শ'ল মাছটো মানে লোকেল মাছটো। এইয়া হেৰিৰ লগতে বনাব দিম মানে অ বিলাহী বিলাহী নালাগে দিয়া বিলাহী। মানে এই শহীৰ নালাগে এনেই ঘৰৰ কাৰণে লৈ আহিম বাৰু।
অঁ,
মানে হেৰি ভেদাইলতা দি বনাব দিম মানে।
অ অ ঠিকে আছে তেনেকুৱা ভাল। এইটো গৰমত সেইটো সেইটো খোৱাত সেই বস্তুটো ভালেই। আৰু ৰাই ৰাইজও খাই ভাল পাব। ভেটাইলতাটো বঢ়িয়াকে পিচি ল'ব লাগে। নহ'লেবা মিক্সি মিক্সাৰত মাৰি দিব লাগে বঢ়িয়া হয়।
আৰু মানে ৰাতিহে পাতিছো যে হয় মানে সেইকাৰণে মানে খোৱা তোৰ মানে সেই নিৰামিষেই অ নিৰামিষ মানে ভকতক মাতি মানে সেই নিৰামিষ নকৰিলোঁ আৰু সেই মাছকে অকন খুৱাই দিলোঁ আৰু কম মানুহ কাৰণে।
অ অ ঠিকে আছে বাৰু সেইটো মানে ভালেই পদক্ষেপ লৈছা সেইটো। অলপ অন্ন অলপ অন্ন মুঠি ভকতক খুৱাব পাৰিলে ভাল।
অঁ নিজৰ কাৰণে ভাল আৰু মানে খুৱাই থাকিব পালে ভাল আৰু এনেকৈ অলপ।
ভাল অ অ অ,
এতিয়া তোমালোকৰ ঘৰত চব্জি তবজি নাপাম যে বজাৰ কৰিবই লাগিব আৰু কি কৰিবা আৰু।
সেইটোহে এতিয়া তুমি বেয়া নাপাবা আৰু।
অঁ এতিয়াতো তেল, তেলটো দিব পাৰিবা নে নাই তেলটো দিম বুলি কৈছিলো কৈছিলাই।
অ এই খুৰাই মোক কৈ থৈছে এইটো পাঁচ লিটাৰ এটা গ্লান থব দিছে।
অঁ অঁ,
এই মই বাৰু দহ টকাকে তোমাৰ তাৰ পৰা কমাই ল'ম বাৰু। চিন্ত সেইটো চিন্তা কৰিব নালাগে।
ত' এতিয়া আমি এদিন দুদিন ন নহয় ন আমি পাঁচ ছয়বছৰ দহ বছৰৰ পৰা আনি থাকা।
অ অ আমাৰো তেনেকুৱা ব্যৱসায় এদিন এদিন দুদিনীয়া নহয়। এইবাৰ ব্যৱসায় চলিয়ে থাকিব এতিয়া। অলপ দামটো ইফাল ইফাল সিফাল থাকিবই আৰু ন।
সেইটোৱে হয়নে এতিয়া তোমালোকে কি লোৱা আৰু ল'বা আৰু আমিও ইমান ধৰি নাথাকোঁ। তোমালোকেও ধৰি নাথাকিবা আৰু।
অ সেইটোয়ে সেইটোয়ে। হ'ব এইটো হ'ব বাৰু এইটো আছে তুমি আহিলেই পাবা এইটো।
অঁ অঁ বাকী গোটেই সপৰিয়ালে আহিবা আৰু নিমন্ত্ৰণ থাকিলে।
বাৰু মই ক'ম বাৰু পৰিয়ালক।
অ অ এতিয়াতো মানে সদায় গৈ থাকিব নোৱাৰো নহয় কামো আছে মানে অলপ। এনেই কালি যাম বাৰু কালি গ'লে মই মাত মাতি থৈ আহিম ভালকৈ। এতিয়া মানে খবৰটো লৈছো আৰু।
অ' ঠিকে আছে। বাকী ঘৰত এতিয়া চবৰে ভাল আও।
অঁ আছে দিয়া, কালি হেৰি কৰিম দিয়া নহ'লে। মানে মোৰ এইয়া হেৰি, এইয়া কি বুলি কয়, চাইকেলখন মানে। বেয়া হৈ আছে, এই চকাটো হেৰি হৈ গ'ল, এতিয়া মানে এই ওচৰৰ মানুহ ঘৰ যে আমাৰ যে বসন্তীখন যে।
অঁ।
বচন্তি মানুহ ঘৰ যে, সিহঁতৰ মানে এই হেৰিখন আছ। এইয়া সিহঁতৰ মাছ বিক্ৰী কৰে যে।
অ' এক্সেল হাণ্ড্ৰেড অ'।
অ' এক্স।
অ' হ'ব, হ'ব, এখন হ'বতো কিয় নহ'ব, এইটো ডবল চিটাৰ।
অ' অ' মানে নহয়, এতিয়া। মাছ আনিব যাম যে হয়, বিচাৰি যাম এতিয়া তোমাকো উঠাই ল'ম এতিয়া। মানে সেইখনত মানে ইমান লোড হেৰি ল'ব নোৱাৰে যে, ওজন মানে হেৰি কৰিব নোৱাৰে, যেতিয়া তুমি ধৰি লোৱা তোমাৰ এতিয়া আশী, মোৰ ধৰি লোৱা ষাঠি, ইমান ল'ব ন সেইকাৰণে মানে। ভাবিছোঁ এতিয়া সেইখন তোমালোকৰ ঘৰত থৈ, তোমালোকৰ তোমাৰ বাইকখনকে লৈ যাওঁ নেকি।
অঁ হ'ব বাৰু কথা নাই বাৰু, বেছি দূৰ নহয়। ইয়াত ওচৰতে আছে পাঁচজন।
অঁ, অঁ সেইটোকে।
এক্সেল, এক্সেল হাড্ৰেডটো একদম ভালেইটো মোৰ আগতে এখন আছিলেটো। এইটো খুব চলে, এইটো মাইলেজ। তেলৰ কাৰণে বহুত ভাল, তুমি এবাৰ তেল ভৰাই ল'লেই। সেইখন গাড়ী মানে ব্যৱসায়ী কাৰণে বনাইছে আও।
অ' নহয়, নহয়, এতিয়া তেল কি কৰিবা, এতিয়া যি মিক্স আৰু ইঠানল কিবা।
অ'।
এই গাড়ী বিলাকৰ মানে কি নোযোৱাই হৈছে, নাযাওঁ নাযাম বুলিয়ে ভাবে। মাইলেছটোৱে নিদিয়া হৈছে, উম'।
বৰ দিগদাৰ হৈছে, একদম মানে কি হ'ব ধৰিছে আৰু ৰাজ্যখন।
থাকেই।
চৰকাৰে কি কৰি যা।
হুম।
গাড়ি চাৰি চলোৱা বাদেই দিব লাগিব আও। দিয়া ঠিকে আছে বাৰু, তুমি কাইলৈ আহিবা।
অঁ অঁ মই বাৰু কালি গোটেইখিনি ল'ব আনিব যাম, তুমি ঠিক কৰি থ'বা।
অ' মই একদম ধুনীয়াকে বান্ধি কৰি থৈ দিম, তুমি লৈ যাবা ন'। অ' দিয়া হক, অহ হ'ব দিয়া। অ' ধন্যবাদ।
অ, অ, দে।